উ
হেল্ল' কোৱা
উ কি কৰি আছা
এ ৰখি আছো মানে আজি মানে বতৰটো মানে পুৰা ৰ'দ দিছিলে যে
উম
গৰম
গৰম লাগিছে ন
হয় গৰম লাগি আছিলে যে এতিয়া গছৰ তলত গছৰ তলত ৰখি আছিলো
ময়ো আছো গছৰ তলতে আছো
হয় বতৰ কেনেকুৱা তহঁতৰ
অলপ গৰম বহুত গৰম বতৰ বতৰ ইমান টা ভাল নহয় গৰম বহুত
হয়
তোমাৰ ঠাণ্ডা দিনত ভাল লাগে নে গৰম দিনত ভাল লাগে
মোৰ তোমাৰ ঠাণ্ডাও নহয় গৰমো নহয় তোমাৰ ঠাণ্ডা যে শেষ হৈ যায় গৰম হোৱাৰ আগতে মাজৰ সময়খিনি যে ধৰা ঠাণ্ডা শেষ শেষ গৰম নামিব নামিব সেই অ সেই দিনবোৰ ভাল লাগে
উম উ এই ঠাণ্ডা ঠাণ্ডাৰ দিনতে ভাল লাগে
ঠাণ্ডা দিনত ভাল লাগে ন
উম
অ
দিন বিলাক যিকোনো কৰিব পাৰি
হয়
ইমান গৰম দিনত বেমাৰ হৈ যায় ঠাণ্ডা দিনতো বেমাৰ হয় ইমান নহয় গৰম দিনত
হয় গৰম দিনত বেমাৰতটো অলপ গৰমটো বেছি মানে বেমাৰ টো বেছি অলক কৰাম দিিন
সমজ ন ন ঠাণ্ডা দিনো ভাল লাগে ক'ৰবাত ফুৰিবলৈ যাবলৈ ভাল লাগে ব কিবা স্কুলত গ'লেও ভাল লাগে তোমাৰ ঠাণ্ডা দিনতে ভাল গৰম দিনত কৰ'ৰবাত যাবলৈ মন নকৰে
হয় গৰমত আৰু অলপ অসুবিধাও হয় অলপ অসুবিধাও হয়
অ হগো
হয় ঠিক আছে হয়